অম পাইছোঁ পাইছোঁ ক।
ব্যস্ত আছ নেকি তই কিবা।
নাই নাই নাই ক ক।
অ মই ফোন কৰিলো তোৰ লগত এটা বিষয়ত কথা এটা পাতিবলৈ।
অ কচোন। ক কি বিষয়।
হেৰি কচোন তোৰ এনে প্ৰিয় ঋতু কোনটো বাৰু।
ক'লে গ'লে মোৰ প্ৰিয় ঋতু হৈছে শীতকাল। বছৰৰ সকলো ঋতুৰ ভিতৰত। ভিতৰত মই শীতকাল আটাইতকৈ বেছি ভাল পাওঁ। কিবা এটা ভাল লাগে শীত। আজি কালিটো মই বহুতেই বেছি ভাল পাওঁ।
অ অ এনেতো শীতকালটো কিয় প্ৰিয় কিবা কাৰণ তেনেকুৱা।
ক'বলৈ গ'লে শীতকালত বতৰটো বহুতেই বেছি মনোমোহা হৈ হৈ থাকে গৰম কম থাকে আৰু চাৰিও ফালে এটা শান্তি পৰিৱেশ দেখা যায়। এই সময়ত বাহিৰত ঘূৰিবলৈ। আৰু বি। ভিন্ন কাম কৰিবলে বহুতে আৰাম লাগে। তোৰ যিহেতুকে মই গৰমটো ইমান বেছি ভাল নাপাওঁ হা। সেইকাৰণে মই শীতকালটো,। ভাল পাওঁ আৰু শীতকালতো গৰমটো নাথাকে। কম থাকে। আৰু বহুতে বেছি পৰিৱেশটো শান্ত হৈ থাকে। গৰমত নহ'লে কিবা নহয় কিবা এটা,